হেল্ল।
কি কৈ আছ?
এইয়া ফিল পা আহি পাই শুই আছো।
অ ফিল্ডত আহি আজি কি তেল নাইকিয়া হৈছিলে?
আজি তেল নাইকিয়া হ'ল মানে মোৰ সেই হ'ল, টিউশন কৰিলো টিউশন কৰি পেলাই মান ঘৰৰ পৰা, ৰাতিপুৱা যাওঁনে তেলতটো নাই মই মাৰ পৰা পইচাটো ললো কিন্তু চলি যোৱাৰ কাৰণে গুচি গ'লো।
উম।
পিছতে গৈ পেলি আকৌ উভতিও আহি পালোহি তেল মানে অলপমান দেখাই আছে তাৰপিছত আহি পেলাই পাই পেলাই আকৌ ফিল্ড এই টিউচনৰ পৰা মানে বাহিৰ বাহিৰে ফিল্ডলে যাবলৈ ধৰিলো
অহ।
টিউচন পা বহীয়ে বাহীয়ে সেই ফিল্ডলে যাবলে লওঁতেই তেলটো খতম হৈ থাকিলে আও।
অ মায়ে গালি পাৰিছে কৈছে, মই তেতিয়া তেল ভৰাবলে কৈছো তাই তেল ভৰৱোৱা নাই।
এ দোকানবোৰ বন্ধ। আৰু পঞ্চাশ টকা তেল দিয়ে বা নিদিয়ে সেইবোৰ দুমুযাতে নি নললো।
এ দিয়ে।
দিয়ে বাও অকমান কমকে দিয়ে আও।
লচ হয়।
আৰু দে লছ হয় আৰু দেৰিও হৈ আছিলে যে কলেজলে
উম। কিনাজনী লছ হয় বাও।
উম।
সহকে ভৰাই লবলে পালে ভাল লাগে আক।
সেইটোয়ে আমাৰ এইবোৰ দুকানত কিনিলে বেছি লছ হয়।
উম বটলটো এডখমানা দিব আও।
উম।
ত এতিয়া অ এতিয়া এই পুলিচৰ এইকেইদিনতে ইণ্টাৰভিউ হ'ব হবলা?
ইণ্টাৰভিউ নহয় এপ্লাই হব কাইল পা নেকি? অ
অ এপলাই অ অম এই হেয়ে মই এতিয়া অংগিনাথ মন্দিৰলে গৈছিলে যে ল'ৰা কেইটামান
আহ।
ব হৈছে
অ সিহতে এনেই যাবলে মন গ'ল গ'ল আৰু।
অ সেইটো কথা।
আজি ইহঁতৰ ভায়েকৰ ৰিজাল্ট দিছো নহয়। নাই
কিহত? পুলিচত?
পুলিচৰ নহয় আৰ্মি।
অ এতিয়া হে হ'ব নে কি।
হ'বগে লাগে আৰু ফিজিকেল আৰু হেটো ভালে ফিজিকেল আৰু মানে হেৰিটো আছে মানে ডাক্তৰে চাব।
এতিয়া থিয়ৰি পাইছে।
অ থিৰিত পালে থিয়ৰিত পাঁচ। মানে এছ এছ চি। আৰ্মিৰ ত। তাৰ পিছতে এতিয়া আৰু হেৰিয়ত আছে হৈ প তেতিয়া। মেডিকেল আৰু অ মেডিকেল আৰু মোক। এছ এছ চি দিবোৰ নিদিয়ে আকৌ এছ এছ চি হেৰিবোৰ চাকৰিবোৰ ইয়াত নহয়, নহয় বাহিৰতে হয়।
অহঁ।
সেই বেছি দিন হোৱা নাছিলে বহুত সোনকালে দিলে এইবাৰ ৰিজাল্ট এমাহ হোৱাই নাই দিয়া ই থৈ অহা।
তাকেহে দেই তাৰ কপালখন চাচোন।
আছোক অ।
ইমান হেৰি পাইছে যেতিয়া হ'ব। গে।
অ ভ বহুত দেখি এবাৰ একদম হৈ হৈ পইণ্টত কমি গ'ল। পইণ্টৰ মানে কাগজ এখনৰ যত। কমি গ'ল এইবাৰ হ'ব। লাগে এবাৰ বহুত মাৰ্ক। নাইনটি বহুত নহয়।
তাকেতো নাই এতিয়া আৰু ধেমালি নহয় নহয়।
অ নহয় হাড্ৰেডৰ ভিতৰত নহয় এশ বিশ। এশ বিশ নে কিমান কিন্তু হল। বহুত পাইছে মানে।
এশ বিশছতো নব্বৈ ধেমালি নহয়।
অ ধেমালি নহয় বেছি নালাগে ন ষাঠি মানহে লাগে যেনে। লত কিন্তু সি বহুত পাইছে মানে।
উ আকৌ আকৌ। ধিৰ পাইছে আও।
স দি পাইছে অ এইবাৰ হ'বলাগে অ আহ এইবাৰ হব লাগে এইবাৰ হব লাগে সি তেজ কৰি মোক নিজেই কৈছে।
কষ্ট কৰিলে হলে ভাল লাগে আৰু উম লৰাটোৱে নে।
আ
লৰাটোৱে কৈছে নে।
অহ সি অ অ সি নিজে মিছে কৰিছে মোক। বুজ পোৱা নাই। কি হ'ল যানে নে মই বোলো অ ক কোৱা বুলি কৈছো মই মই ভাবো দিছে কিবা এটা দিছে আও কোৱা বুলি কৈছো তাছত সি কৈছে মই সেয়ে একজামৰ ৰিজাল্ট দিলে বুলি কৈছ তাৰপিছ মই আকৌ ইয়াক ফোন কৰি সুধিছো কি একজাম আছিলে তাপিছত সি কলত হে
অঁ
তেওঁ লম ভালেই হ'ল এবাৰ হৈ যাব আ দিয়া বুলি কৈছো আও ভালকে প্ৰেক্টিচ কৰা অ সেই বহুত কষ্ট তাৰ মনটো বহুত ভাল ই যে এক মানে কাম কৰিবলৈ যাবলৈ দিয়া নাই একো এক কৰিবলৈ দিয়া নাই কাগজে পাতিয়ে টা চুলি কটা পইচা লেকে সি দিছে মানে একো কৰিব নালাগে তই মুঠতে
উ উ এইবাৰ সেই কিন্তু তাহ তাহত তাৰ বয়স নাই নেকি
এইবাৰ পুলিচ পোৱাই থৈছে কি হয় আৰু নাজানো তাকে এইবাৰ পুলিচত পোৱাই থৈছে কি হয় নাজানো
অ
এইবাৰ লাষ্ট বুলি পোৱাই থৈছে আৰু অ বি চি চাৰ্টিফিকেট উলিয়াই থোৱা আছে লাচ বুলি পোৱাব আৰু কি মানে না
তাকে সে পাই হলেই হয় আৰু
জানোৱা টাইম পালে প্ৰেক্টিচ প্ৰেক্টিচ কৰিবলে উ পেক টিছ কৰিবলে টাইমে নাপাই ডিউটি থাকে টাইম পাই পাই অকমান যায় আও
উম সেইটো একো ক'ত পাৰিম এতিয়া তাই কিমান জানো হেৰি
উম টুৱেণ্টি অহ পইচা পইচা পায় তেইশ চৌ্বশ চ তেইছ চৌ্বছ হাজাৰ মান পায় ছাগে নাজানো ভালকে
চলিবলে হয় হে
চলিবলে হয় ঘৰো বনাই আছে নহয়
আহ আহ
ঘৰ বনাই আছে এল আই চি এটা টো দিব লাগে আহ
হক হক সেইবোৰ কৰা আ গল আগলে লাগিবগৈ ন ত কিবা এটা কৰি থাক
মই কি হয়ম
কিবা এক পুৰা এইবিলাক আজিকালি
অ এপ্লাই কৰিছো মই এইবাৰ পুলিচত ক থৈছো ফৰেষ্টত কৰি থৈছো
ফৰেষ্ট হলে লাভহে আছে
ফৰেষ্টৰ ভাল বা ফৰেষ্টৰ অলপমান কৰিবলৈ বকিবলৈও পায় বেছিকে
উম আকৌ সেই ফৰেষ্ট বিলাকত ইমান কষ্ট নহয় নেকি
কষ্ট মানে পুলিচৰ পুলিচৰ এবি ইবি ইমান কষ্ট নাই
উম
কিন্তু ফৰেষ্ট অলপমান বেছি ঘূৰিব লাগে ফিল্ডত মানে কিন্তু সেইটো ফিল্ডটো ভাল আৰু আমাৰ নিচিনা চঞ্চল মানুহৰ কাৰণে সেই ভাল সেই বো ভাল আ
ভাল ঘুৰি ফুৰিবলে
অ কিন্তু এইবোৰ ৰেডিঅ' কিবা সেইবোৰ থাকে থাকে নহয় সেইবুকত সেইবুকত এইবোৰ বৰিং বৰিং বুকে পাৰিব মই সেইবুকত নোৱাৰোঁ
ঘূৰি ফুৰিব ফোৱাব হেৰি হেৰিখন লৈ পেলাই যে জীপখন লৈ যে ঘূৰি ফুৰে
অ সেইবোৰ হেৰিয়ৰে হয়
ফৰেষ্টৰ নহয় জানো
কাষৰ মানে বেজটো এউজীয়া ফৰেষ্টৰ কিন্তু অসম পুলিচ চ ৰ ৰঙা আৰু সোণালী ৰঙৰ ফৰেষ্টৰ সেউজীয়া আৰু সোনালি ৰঙৰ
অ সেউজীয়া হলে গম পাবি
অ অ অ মানে যিটো মানে অসম মানে জনসেৱাৰ হিতাৰ্থে বুলি যিটো লিখি থোৱা থাকে ফৰেষ্টটো শেষ সেউজীয়া কালাৰ হয় কিন্তু পুলিচৰ খিনিও সেইটো ৰেড কালাৰ হয়
অঁ
ফৰেষ্টটো বেলেগ লেখা থাকে মানে কিবা বন সুৰক্ষা তেনেকে কিবা কিবি লেখা থাকে
ফষ্টা অকনমান কালাৰতো হেয়ে হ'ব লাগিব সেইবোৰ দেখি সিহঁতৰ দে খিলেই খওঁ এতিয়া পুলিচৰ ৰঙা অকণ খওঁ
কে অকল সেই প্ৰতীকটোৰ কালাৰটোহে সেউজীয়া
অ অ ন আনিছো ড্ৰেছটো কালাৰটো কিনি
উম উম তাৰ পিছত পুলিচৰে প্ৰমোচন পাই পেলাই অ বগা উম তাৰ পিছত পুলিচৰে প্ৰমোচন পাই পেলাই আকৌ বিৰংগনাত যাব
উ মোৰ ট্ৰেফিক পুলিচ হবলৈহে মন যায়।
ত সেইটো বহুত খেচেৰা বস্তু
হাতখন ইফাল সিফাল
এ মানুহ থাক আজিকালি ইমান টেনচন নাই গম পাইছা নাই এইবোৰ আজিকালি ইমান টেনচন নাই নেলবোৰ অটমেটিক হৈ গ'ল যে
অ এনে ৰৈহে থাকিব লাগে দোকান খনৰ ওচৰত
আহ আজিকালি ৰৈহে থাকিব লাগে অ কানখন জা আহ আহ
ইলে মান
অ মুঠতে ট্ৰেফিকৰ এটাই তাৰ এই এয়টোৰ ভিতৰত এক্সিডেণ্ট হ'লে দৌৰিব থাপিব লাগে আৰু
অ কিছুমান আৰু হেৰি কৰিব পাৰে কিছুমানে কিছুমানে পইচাটো তাৰ পৰা মাৰিব পাৰে
চালান কাটিব পাৰে উম উম উম সেইটো হেৰি অ কিন্তু ট্ৰেফিকত অলপমান মানে বেছি মাথা মাৰিব লাগিব মানে এইবোৰ বহুত বহুত কথা জানিব লাগিব ট্ৰেফিকৰ বহুত ৰুলে ৰেগুৰেচন বহুতজন
এইটো হয় বাৰু দেই এনেই পুলিচতকে
মানে উম
উম সহজ নহয়
এ ন ছোৱালী যে কুলা যে ড্ৰেছযোৰ পিন্ধে যে এই মতা মানে ব্লে কামাণ্ডো নিচি নি না যহেতু বিৰংগনাহে ছোৱালীৰ পুলিচৰ পৰা এনেকে মানে প্ৰমোচন পাই মেলি মানে ক'বাত ক'বাত কিবা কিবি পাতে নহয় দিয়ে নহয় তাৰপিছত বৰংগনালে প্ৰমোদ হয়
অ'। অ' বি-অ-বীৰংগনাটোও মানে চৰকাৰী হেৰি আৰে, চাকৰি
অ' অ'। পুলিচৰ সেইটো প্ৰমোচন হয়, ছোৱালী মানুহৰ
অ' মই আকৌ হেৰি বুলিহে, এই যে, নাৰী জাগৰণ তেনেকুৱা যে খুলি লয়, মই সেইটো বীৰংগনাটো তেনেকুৱা খুলি লোৱা বুলিহে ভাবিছিলো।
সেই নহয় নহয়। ছোৱালী মানুহৰ প্ৰমোচন পাই পেলাই পুলিচৰ পৰা গনা হয়
অ'। মই সেই নাৰী জাগৰণ, চাৰি জাগৰণ তেনেকুৱা এটা বস্তু বুলি ভাবিছিলোঁ।
অ'। অ' তা পায় এতিয়া শুই আছো আৰু।
আমাৰ হেদচাৰ আহিছিলে, আকৌ উলটি গৈছে।
কলৈ। অউ
অ', অ' অ' ঠিক আছে হ'ব দিয়া। আলহী আহি ছে অ' অ'। হ'ব অ'। উ উ।